হেল্ল'। আহ কি কৰি আছে?
মই এনে আছো আপুনি কি কৰি আছে?
মই আছো বহী মানে কলেজৰ মানে লিখিব দিছিলে আৰু মই মানে অলপ নিশাতে চাই আছো।
অ', কিবা কেয়াৰ প্লেন নেকি?
অ', কেয়াৰপ্লেন নিছে মানে আমাৰ কলেজ মই নাৰ্ছিং কৰি আছোঁ যে এতিয়া নাৰছিংৰ কৰি আছো, কৰি আছো।
আচ্ছা।
এনে খা খবৰ পাতি ভালে ন?
অ, ' ভালেই হেৰি আপোনাৰ।
উ। ভালেই মোৰো বহুত গৰম যে, বহুত গৰম হৈ আছে।
অ', হেৰি গুৱাহাটীত আছে ন?
গুৱাহাটীতে থাকে অ', তুমি
মই গুৱাহাটীতে। সেইকাৰণে গৰমটো বেছি বেলেগ জোগাতকে, এনে তোমাৰ হেৰি আচল ঘৰ ক'ত হয়?
মই ওদাগুৰি আৰু মোৰ ঘৰ।
বড়ো।
তোমাৰ ঘৰত ক'ত।
মোৰ জাগিৰোড।
অ', কি নাম তোমাৰ?
মোৰ নাম প্ৰিয়ংকা?
অ',।
তোমালোকৰ ঘৰত কোন কোন আছে?
মা, আছে, দেউতা আছে, ভন্টি এজনী আছে, ভাইটি এজন আছে। উ।
ভন্টি আৰু ভাইটিয়ে কি কৰি আছে?
পঢ়ি আছে কলেজ মেট্ৰিক পাছ কৰি এতিয়া ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ কৰি আছে।
আহ, দুজনে?
দুজনী আছে অ। আৰু তোমাৰ কত কোন আছে?
আমাৰ ঘৰত মা দেউতা আৰু বা আছে এজনীয়ে বা হয়।
সবেই ভালে আছে ন?
উম, ভালেই। তোমালোকৰ?
আমাৰো ভালে আছে বৰ্তমান।
অ, তুমি বড়ো হয় ন।
অ, কেনেকা গম পালে।
নাই সুধিছো আৰু।
অ'
তোমালোকৰ ট্ৰেডিচনটোৰ বিষয়ে কোৱাচোন।
আমাৰ ট্ৰেডিচনটো হ'ল দখনা আৰু আৰুনাই। থালি লয় আৰু ইটো, থালি বুলি কয় আৰু, আৰু নায়ৰ গামোচা এইটো লয়।
অ', যিখন মানে চাই-চাইডৰ ফালে লয়?
অ', চাইডৰ ফালে লয়। অ', দখনাটো ট্ৰেডিচনেলটো মানে য়েল্লো কালাৰ হয় আৰু এনে মানে বেলেগ বেলগ ধৰণৰ কালাৰ আছে দখনা বহুত কালাৰৰ কিন্তু মানে মানে এইটো ট্ৰেডিচনেলটো য়েল্ল' কালাৰৰ হয় আৰু। হালধীয়া কালাৰৰ আৰু আৰণাইটো ৰঙা। খোৱা লোৱাটো আমাৰ এইটো পিঠাগুৰিৰ পিঠা।
অ'।
চাউলৰ চাউলৰ পিঠাগুৰি। বনাই আৰু তেলৰ পিঠা এনেকুৱা। খাই ভাল লাগে। আপুনি খাই পাইছে পিঠা পিঠাগুডৰি চাউলৰ পিঠাগুৰি?
অ', পাইছোঁ, মোৰ লগৰ এজনীয়ে আনিছিলে।
অ', কেই পিঠা বনাই লৈ আনছে?
বৰা চাউল দি আনিছিলে।
অহ। নালিকৰে দিঅ মানে বনাব পাৰে নালিকলটো ৰুকি। গেনে ৰুকি পিনে অহ, পিঠাগুৰি। নাৰিকলৰ বনাব পাৰে, ভাল লাগে।
তুমি বনাই পাইছা?
মই এনে তিল পিঠাই বনাইছিলোঁ এনেটো এতিয়া মই ঘৰতো নাথাকে নহ হোষ্টেলত থাকে এতিয়া এইবিলাক মানে কৰা নহয় আৰু।
অ', মানে বনাই থাকিলেহে অভ্যাস হৈ
অ', অ', বনাই থাকিলিহে মনত থাকে। এনেতো আগত ঘৰত থাকোঁতে বনাইছিলো।
উম, তুমি কি, কি বনাব জানা?
মই ভাত বনাব জানোঁ, দালি, আলু ফ্ৰাই এইবিলাকটো জানোঁ। মাংস, চিকেন এইবিলাকটো জানে?
উম।
তুমিটো বনাব জানে ন! ভাত
অ', জানোঁ।
অ'। তোমাৰ বয়স কিমান হ'ল?
মোৰ টুৱেণ্টি। তোমাৰ?
টুৱেণ্টি।
উম, মানে টুৱেণ্টি ওৱান হ'ব আৰু হেৰি কি কয় ত' ছেপ্টেম্বৰত টুৱেণ্টি ওৱান হ'ব।
অ'। ছেপ্তেম্বৰ
উম, ছেপ্টেম্বৰ তোমাৰ?
মোৰ ছেম টুৱেণ্টি কমপ্লিট হ'ল, এতিয়া টুৱেণ্টি ওৱান ৰাণিং হৈ আছে মোৰ। ন-নৱেম্বৰ মাহৰ
কোনটো মানে কোনটো ম মাহত জন্ম হৈছিলা
এইটো নৱেম্বৰ মাহত নৱেম্বৰ মাহ টু থাউজেণ্ড দু হোজাৰ পাঁচৰ
আহ
তোমাৰ
মানে টুৱেটি টুৱেট ৰানিং চলি আছে টুৱেণ্টি নাইনত হ' কি টুৱেটি ওানটো হব নৱেম্বৰ।
হ'ব অ প্লট হয়
মই এইটো বস্তুত অলপ ক মানে অলপ হেৰি খেলি মেলি লাগে মানে কি কোনটো পাৰ হলে কি হয় সেইটো মোৰ মানে অলপ খেলি মেলি লাগে
আহ তুমি এতিয়া কি পঢ়ে আছা নেকি মানে কিবা
মই জি এন এম কৰি আছোঁ।
অ কলেজ পঢ়িছিল ন ময়ো এইটোৱে কৰি আছো আৰু গুৱাহাটীতে
গুৱাহাটীৰ কোন ইনষ্টিটিউটত
এই ৰাণী নাৰ্ছিং ইনষ্টিউটত
আচ্ছা
অ' এতিয়া কিমান বছৰ চলি আছে
মোৰ হেৰি মানে এইটো দেৰ বছৰ হৈ গ'ল আৰু আৰু দেৰ বছৰ বাকী আছে হবলে তোমাৰ তুমি চাগে ছেকেণ্ড ইয় ন
দুবছৰৰ মানে হয় হ'ব আৰু
অ'
উম তোমালোকৰ ট্ৰেডিচনেল ড্ৰেছ কেনেকুৱাত
আমাৰ হেৰি চাদৰ মেখেলা মানে এনেই ট্ৰেডিছ চাদৰ মেখেলাটো চব চাদৰ মেখেলাই পিন্ধে কিন্তু মানে হেৰি কি কয় বিহুৰ টাইমত আমাৰতো তিনটা বিহু পালে ন বহাগ বিহু মাঘ বিহু কাতি বিহু তাতে মানে বহাগ বিহুৰ টাইমত আমাৰ সাতটা বিহু হয় মানে সাতদিন বিহু চলে। এতিয়া মুগাৰ ৰিহা মুগাৰ মেখেলা ৰঙা ব্লাউজ খে টো পিন্ধে আৰু বিয়া বাৰুত মানে পাটৰ কাপোৰ আমাৰ বহুত ধৰণৰ আছে এনে মেইনকৈয় পাত পাট আৰু মুগা এই দুটাই মানে মেইনকৈ হয় আমাৰ আৰু আজিকালি নতুন নতুনকৈ বেলেগ বেলেগ ওলাইছে
অ মেচিনতো ৰেডিমেড বনাই ন আজিকালি
অহ
তুমি বিহু ডান্স নাচিব জানে ন বিহু
ঢোল বাজিলেই হ'ল নাচি দিম মই
ভাল লাগে তোমালোকৰ ট্ৰেডিচনেলটো চাদৰ মেখেলা পিন্ধি যে ডান্স কৰে
তোৰ পিন্ধিছা
মই অ এজন লগৰীয়াৰ পৰা পিন্ধি চাইছিলোঁ ভাল লাগে পিন্ধি
অহ
কালাৰ বহুত ভাল লাগে এইটো কালাৰটো চাদৰ মেখেলা কালাৰটো ভাল লাগে
কোন হেৰি কোনটো মেইন-মেইন কালাৰ মেইন চেটটো যে মুগাৰ যিটো,
অ' মুগাৰটো এইটো কালাৰ।
সেইটো-সেইটো মানে মুগা কালাৰৰে মুগা কালাৰে হয়। সেইকাৰণে মুগাৰ হেৰি বুলি কয় মানে আমাৰ এইটো মুগাৰ পলুত, তো যে তুম তোমালোকে খা খোৱা নেকি পলু? খোৱা নে তোমালোকে চিল্ক ৱাৰ্ম।
অ-অ,
খোৱা ন তোমালোকে।
অ,
অ, মানে সেইটো দিয়ে আমাৰ এয়া কাপোৰ বনাই যেতিয়া মানে হেৰি পুৰত হৈ যায় মানে। পুৰা ডাঙৰ হৈ যায় আৰু তাৰ সেটো দিয়ে বনাই আমাৰ,
এইটো নাখা নেকি তোমালোকে?
নাই আমাৰ কিছুমান মানুহে খাই মানে কিছুমানে খাই মানে আমাৰে আপাৰ আচামৰ, খিনিয়ে খায় মানে কিন্তু আমি মানে নাখাওঁ। চবৰে জাগা ভেদে খায় ন।
অ'সেইটোৱে। চবৰে কালচাৰটো মানে একে নহয় না। খাৱা বিলাক খায় আৰু।
অ, মানে যোনে খাব পাৰে খায় আৰু। আৰু চবে মানে সেইহটো খাব নোৱাৰে অলপ তোমালোকে জানা ন অলপ মানে কিবা দেখাত কিবা নিচিনা। নিচিনা হয় ন ত মানে সেইটো কাৰণে।
ময়ো খাব নোৱাৰো মানে আমাৰ এইটো খাই মানে কিন্তু মই ময়ো খাব নোৱাৰো।
অ, বহুতে খাব নোৱাৰে সেইটো ময়ো নোৱাৰো। কিন্তু এবাৰ খাই চাম বুলি মানে ভাবিছো আৰু ট্ৰাই কৰি চাম।
অ', তুমি এনেকে কি বঢ়াব জানে অ' কৰে আমাৰ, খেতি কৰে ঘৰৰত এতিয়া খেতিৰে কাম চলি আছে এতিয়া আমাৰ। খেতি কিয় ধান ৰুৱে আমাৰ ধান ৰয়।
অ,
তাৰপিছত এনে খাবাৰ বস্তু এই চব্জি লাও কবি। আলু এনেকা অলপ অলপ ঘৰৰ খাব কাৰণে ঘৰৰ অলপ, এনেকা ৰুৱ আৰু ঘৰতে অহ-অহ। এনেই অলপ-অলপ ঘৰৰ খাব হল এনেকাা আৰু খাব হলে। পাৰিলে এনেকুৱা। তোমালোৰ?
আমাৰা হেৰি গাঁৱৰ ঘৰত হেৰি কি কয় সৰিয়হ, তাৰ পিছত মা মাটিমাহ সেই সেইবোৰৰ খেতি কৰে। আৰু আমাৰ এনে ঘৰত ইয়াতে হেৰি ধানৰ খেতি কৰে তাৰ পিছত এনে সৰু সুৰাকে শাক। পাচলিৰ খেতি,
সেই অ' সেইটোৱে। লাই শাক।
দিয়া হেৰি কি কয় এতিয়া ৰাখিছো ন। হেল্ল' এতিয়া ৰাখিছো ন।
কি বা?
এতিয়া বোলো কলটো ৰাখিছো পিছত কৰিম।
অ কি কৰ? ন অই আছিল
হেৰি কি কয় এতিয়া ৰাখিছো হা।